উম হেল্ল'
উ
কিয় বা উম কিয় কৰবা কি কয় এইটো পথাৰত আছে নেকি ত কৰবাত পথাৰত আছা নেকি?
নাই
অ নাই অ অ অ
হে হে হে ৰাস্তাত গৰমত ঘুৰি ফুৰি আছো
অকলে নে কোনোবা বন্ধু বান্ধৱী কোনোবা লগত আছে
এ ভণ্টিয়ে আহিছে এইজনী এতিয়া।
অ ঠিকে অলপ ফুৰি লোৱা ভাল লাগিব ইমাননো কি কৰিবা আৰু ঘৰত বহি বহি।
তাকে ফুৰি আহ ফুৰিবটো যাবা ন?
ফুৰিব যাম। এইকেইদিন বৰষুণটো দি আছে বৰষুণটো শেষ হ'লে ভাবি লোৱা। আজি ত' ভাবি লোৱা পোন্ধৰ তাৰিখ মানে বিছ তাৰিখ পঁচিশ তাৰিখ মানত যাবা কাৰণে ৰেদি আছোঁ তাতে প্লেনিংটো যে কৰিছিলোঁ মই যে কৈছিলো টোমজাং যাম যে।
অহ অঁ।
তাতে যোৱা প্লেনিংটো কৰিলোঁ এতিয়া নেক্সট মানে দছ দিন পাঁচ দিনৰ ভিতৰত যাবা আৰু দছ দিনৰ ভিতৰত ওলাওঁ আৰু।
উম যাব পাৰি ন আমি? এ মানে বৰ বৰষুণ চৰষুণ নিদিলেতো ঠিকেইে আছে বৰষুণ দি দিলেহে
গ পাই সেইটোৱে মই হ'লো মানে কি মোৰ মানে ৱৰ্ল্ড কাপ চাব আ ৱৰ্ল্ডাপটো চাই গুচি যাম নেক্স তাৰ দুইদিন পিছত গুচি যাম দুই তিন দিন পছত
ৱৰ্ল্ড কাপ কেতিয়া ফাইনেল অঁ কাৰ কাৰ মাজত
মই সেইটো গম পোৱা নাই এতিয়ালৈকে এইটো আজি ৰাতি গম পাই যাম কাৰ কাৰ মাজত হ'ব
অ আজিও খেল আছে নেকি
অ তুমি নোচোৱা নেকি ফুটবল ৱৰ্ল্ড কাপ
না না
আচ্ছা। এইটোয়ে মই ফুটবল ৱৰ্ল্ডকাপটো চওঁ মানে বহুত ভাল পাওঁ ত হেটো চাই কেনে এ তাৰ পিছত যাম আৰু ভাবিলো।
অ এনে আমি এতিয়া উম হেৰি তুমজাং যাব হলে মানে কোনটো ষ্টে ষ্টেচন মানে গুৱাহাটীৰ পৰা উঠিলে ক'ত নামিব লাগিব।
গুৱাহাটীৰ পৰা উঠি মানে হাফলং যাব লাগিব।
উম
তাৰপিছত তাতে যাই কিনে আৰু
এইটো মোৰ লগৰে মানে ডিচাইড কৰিব আমি মানে কেনেকে যাওঁ সিহঁতে ভাবিছে আমাৰ নিজৰ গাড়ীত যাম না ট্ৰেইনেদি যাওঁ মানে সিহঁতে ক হৈছে আমাৰ গাড়ী আছে ভালে,
অ
ত' এতিয়া আমাৰ কি বা কৰে এতিয়া চাওঁ দেখা যাব। সেইটোৱে মই মানে কোৱা কোৱা,
গাড়ীৰ লগত গ'লে ভালেই হ'ব বাৰু।
উম কথাটো ঠিকে কৈছা তুমি কথাটো ঠিকে, কলা এতিয়া দুয়োটা ট্ৰেইন মই মই মানে আছিলো কি ট্ৰেইন এৰি কেতিয়াও যাই পোৱা নাই য ট্ৰেইন এৰি এইবাৰ, ফাৰ্ষ্ট টাইম হব মোৰ,
অ গ'লে মানে,
অ সেইটোয়ে চাও কি হয় কি নহয়।
অ ট্ৰেইনে ট্ৰেইনে দি বেছি কমফৰ্টেবল হয় মানে বা গাড়ীতকে বেছি ট্ৰেইনত গ'লে বেছি কমফৰ্টেবল হয় গাৰী মোৰ মতে আৰু
অ তুমি একদম ঠিকে আৰু উচিত কথা কৈছা মই ট্ৰেইনত গ'লে মানে চোৱা উমহ, মানে ফুৰিব ভাল লাগে সকলো মানে যাওঁতে ই মানে লাহে লাহে যায় ইমান জোৰ স্পীডত নাযায় আৰু সকলো চাৰিওফালে আমি মানে
ৰাস্তাৰ যি দৃশ্য শৃশ্য আছে সেইবোৰ আৰামত অনুভৱ কৰি যাই থাকিব পাৰিম।
প্ৰাকৃতিক পৰিৱেশৰ মাজত যাব পাৰি।
অ ঠিকে কৈছা তুমি কথাটো একদম।
উম।
তাকে তুমি তোমাৰ লগৰ খিনিক সুধি ল'বা যে কনফাৰ্ম কৰি মে হেৰি কৰি ল'বা।
সেইটোয়ে মই ভাবিলো টাইমটো বহুত আছে এতিয়া সেইটোয়ে সেইটো মানে লাষ্ট। ত মানে যোৱাৰ আগতে ডিচাইড কৰিম আমি মানে কেনেকৈ যাওঁ কিহত যাওঁ।
সেইটো হয় বাৰু যদি এতিয়াৰ পৰাই ডিচাইড কৰি থওঁ তেতিয়া এতিয়া পৰাই মানে যদি আমি ভাবি থাকো তেতিয়া পাছলে কে মানে হেৰিয়ে হ'বগে আৰু।
বুজিছো সেইটোয়ে নাই আমাৰ মাজত নহয় এনেকু- কুৱা আমাৰ মানে যি প্লেনিং আছে আমাৰ হৈ যায়। মানে কেতিয়াবা কিবা বৰষুণ চৰষুণ কিবা এনেকুৱা কাৰণে অলপ কেঞ্চেল হৈ যায় এনেহলে এনেটো জেনচেন নহয় আমাৰ। আমি যোৱাত যাওঁ কিবা কৰি হ'লেও। এবাৰ ফাৰ্ষ্ট টাইম নে নাই আগতে গৈছা তুমজাঙত তুমি?
নাই নাই আজিলৈকে যোৱা নাই বাৰু ফাৰ্ষ্ট টাইমে হ'ব।
অ ভাল লাগিব যায় তেতিয়াহ'লে তাতে।
তুমি তুমি গৈছা নাই?
অ মইতো গৈছো তাতে বহুত মানে বহুত নহয় তিনিবাৰ গলোঁ।
আৰু মই এবাৰো যোৱা নাই তুমি তিনিবাৰকে গৈছা।
মানে যাই মানে ভাল লাগে মানে মানে একদম চিনাৰি চিনাৰিও চাই। মানে পাহাৰৰ ওপৰত অকল একবাৰ গলো বাকী দুবাৰ এনে তুংজাং যোৱা নাই মে তুংজাংত এনে অলপ সময় ৰখি মেলি বেলেগ মানে বেলেগত গৈছ- ছিলো মানে এইটো আৰ, মানে অকল এবাৰেই গৈছো দুই বছৰমান আগত।
অ।
বাকীকেইদিনটো আমি অলপ বেলেগত ক'ৰবাত যাব লগা আছিল ত তুংজাংত ফালত গও তাতেই অলপ ৰখি দিছিলোঁ। পাহাৰত ড বৰ-
মানে পাহাৰৰ ওপৰলে তুমি এবাৰে গৈছা মানে।
উম মানে উঠিওত বহুত কষ্ট মানে বহুত উঠিবৰ কাৰণে ত এইটো কাৰণে।
অ মই বাৰু দেখিছো বাৰু ৰিলচবোৰত এনেকে বহুত হেৰি হয় বুলি। কষ্ট হৈ উঠি বই।
সেইটোৱে ওলাম মই ভাবি আছো এতিয়া। তোমাক ঘৰৰ পৰা পাৰ্মিশন দিছে নে দিয়া নাই? ঘৰৰ পৰাত একো নকয় যাওঁ গ'লে?
নাই নাই ঘৰৰ পৰা একো নকয়।
অ তেত-
ক'লে হ'ল উ তেনেকুৱা একো নাই ঘৰত যাব দিব।
উম তেতিয়াহ'লে সমস্যাই একো নাই হৈ যাব।
তুমি সুধিলা নাই তোমালোকৰ ঘৰত?
মোক তো একো নকয় যাব দিব।
অ। তাৰ পিছৰত হেৰি কি অ সেইটোৱে আন ডেটটো আহি লওকচোন তাৰিখটো। তাৰ পিছত দেখা যাব। কি হয় তোমাৰ লগৰবোৰক সুধি লবা ঘৰত কৈছেনে নাই ঘৰত যাব দিব ন নাই? ন সিহঁতৰো কোনো প্ৰব্লেম মানে হেৰি নাই আপত্তি নাই।
অ নাই নাই আমাৰ লগৰ কেইটা ইমান প্ৰব্লেম নাই দিয়া সিহঁতৰ আমাৰ অলৰেদি আগৰ পৰা আমি কথাটো চাবিছিংতে আমি গৈ যাম বুলি ভাবি লৈছিলোঁ আগতে
উম।
ত' ইমান প্ৰব্লেম নাই দিয়া।
উম।
বাকী আৰু কোৱা? কি হ'ল?
হা?
অ কিবা হৈছে নেকি?
সেই আইতাই এজনি। গাই আছে কথা পাতি থকা।
অহ অহ আচ্ছা আচ্ছা।
উমহ, পিছে চাহ তাহ খালে নাই?
নাই মই মানে ইমান চাহ তাহ নাখাওঁ মানে চাহ খাই ভাল নাপাওঁ ইমান।
অঁ।
তুমি?
নাই নাই মইটো কৈছোঁৱে তোমাৰ ৰাস্তাত ঘূৰি ফুৰি আছোঁ। ৰাস্তাত তেনেকে খোজকাঢ়ি থাকে অ খোজকাঢ়িলে বতাহ পোৱা যায় যে।
সেইটোৱে আৰু গৰমৰ কাৰণে আৰু ভাল মানে আৰু। তাতে বৰষুণ বৰষুণ ভাৱ দি আছে নেকি? বৰষুণৰ পৰা একদম কলা ডাৱৰ দিছে নেকি?
নাই নাই তেনেকুৱাটো একো নাই কলা ডাৱৰ চাৱৰ।
আমাৰ ইয়াতে পুৰা ডাৱৰ দি দিছে পুৰা।
বেছিকে গৰম উঠিব উঠিব ভাৱহে দি আছে এতিয়া পুৰা গৰম মানে সেই হৈ আছে গৰম।
অ বুজিছো মই দুমাহ মান ইয়াটো ছেম হৈ আছে।
চবতে ছেম এনেকুৱাই হৈ আছে।
উম কিন্তু এটা চাইডে বৰষুণ দিয়ে কিছুমান চাইডে, এনে তোমালোকৰ ফালে আজি ৰাতিপুৱা দিছিলে নাই বৰষুণ? আমাৰ ফালেটো দিছিলে।
বৰষুণটো চবফালে দি আছে মিছা নকওঁ। আমাৰ ইয়াতো দি আছে তোমালোকৰ ফালে এইটো আৰু কি ক'বা ন বৰষুণটোতো নৰখে ন?
উম।
তাকে তুমি টোমজাং যোৱাৰ পিছত আৰু ক'ৰবাত যাবা বুলি ভাবিছা নাই? মানে প্লেনটো কৰি থব পাৰি আৰু। টোমজাং যোৱাৰ পাছত যদি হয় সেইটো ভালকে ট্ৰিপটো চাকছেচফুল। তাৰ
মানে ধৰা ইচ্ছা আছে মই তাতে এতিয়ালৈকে যোৱা নাই। মানে ইণ্ডিয়াৰ মানে শুনা ইণ্ডিয়াৰ আমাৰ মানে অকল এটা এনেকুৱা জেগা ৱেষ্টাৰ্ণ মানে ৱেষ্টাৰ্ণ দে কাণ্ট্ৰি যোৱাও এটা ফিলিং পাওঁ আমি মানে বিদেশ শত যোৱা মানে মানে বুজি পালা? মানে গৱা যোৱা এটা প্লেন মন আছে মানে।
অঁ।
ত' গোৱাত যাবা নেকি? গোৱাত যাই মানে ভাল লাগিব মানে। মানে আমাৰ অকল ভাবা ইণ্ডিয়াৰ অকল এনেকা গোৱাতে অকল যাতে বা বিদেশী মানুহ বহুত হয় বাকী ইমানটো নাহে। ত' গোৱাত গৈ অলপ বিদেশী বিদেশী অলপ ফিলিং লাগে আমি বিদেশত আছোঁ এনেকুৱা এটা ফিলিং লাগিব।
গোৱাত যাবলৈ হ'লে তুমি এতিয়াই যাব লাগিছিলে গৰমৰ দিনতে।
আৰে গম পালোঁ। এতিয়া এইটো বছৰ নহয় নেক্সট বছৰ যাম ভাবি আছোঁ। অঁ।
অ নেক্সট ইয়েৰ প্লেনিং এতিয়া মানে এতিয়া পৰাই।
অ এতিয়া পৰা কৈ থ'লে নেক্সট ইয়াৰ আমি গোৱা প্লেনিংটো যাব। মানে সেইটো গোৱাত গ'লে মানে অলপ ৱেষ্টাৰ্ণ টাইপ অলপ হয় কালচাৰটো তাতে।
অ। অলপ নহয় বেছিয়ে বেছিয়ে ৱেষ্টাৰ্ণ হয়।
সেইটো গম পালোঁ। ইমান আকত অকলে যোৱা বিচত ফুৰা অলপ সাগৰৰ মাজত সেনেকুৱা। পুৰা খেলা তাছত ৰাতি অলপ পাৰ্টি চাৰ্টি সেইবোৰে হ'ব প্লেনিং। ৰাতি মাজতে ক্লাবত যাবলে ডান্স চান্স কৰিম। সেইটোত তাতে গোৱাতো মানুহ সেইবোৰৰ কাৰণে যায় অলপ।
যাব পাৰি। এইটো হৈ লওকচোন দাকচত অ।
ভাবিলো গোৱা মানে কনফাৰ্ম গোৱা নহয় আৰু এটা বেলেগ জেগা মই ভাবিছো মানে দুটা বা তিনটা জাগা ভাবিলো এইট তাৰে ভিতৰত কোনোবা এটাত যাম আৰু।
অ এনেকৈ কি জেগা ভাবিছাবা তুমি?
গোৱা ভাবিথোত তামিলনাডু আৰু কেৰেলা এই তিনিটাৰে ভিতৰত এটা ভাবিছো।
অ তুমি মানে অসমৰ বাহিৰত যোৱা প্লেনিং কৰি আছা পুৰা।
অ সেইটোৱে ভাবি ল'বা ট্টিপ এটা ডাঙৰ মানে ট্টিপ এট- টা কৰিম ভাবি আছো মানে সেইটো ট্টিপ ন মানে কি সদায় সদায় ত নহয় ন।
উম।
আৰু আমিটো চাগে এতিয়া তুমি তুমি মানে চোৱা এতিয়া আমি সময় পালো কাৰণে কৰি মানে যাম ভাবিছো কি- পিছলৈ যায় ভৱিষ্যত আৰু এক দুই দুই তিনি বছৰ পিছত আৰু আমি সময় নাপাম চাগে।
সেইটোতো পচিবোলে নহবগে চাগে আৰু দুই তিনি বছৰৰ পাছত।
সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ যাব চাগে তুমিও ব্যস্ত ময়ো ব্যস্ত। ত সেইটো কাৰনে মই ভাবিলো এনেকে কিবা সেইটো বছৰ যাই ফুৰি আহো। তেতিয়াহ'ল ভাল হ'ব ত সেইটো কাৰণে মই এটো প্লেনিংটো কৰিছোঁ।
হয় বাৰু।
উম উম। কো-
উঠ বছৰটো হৈ ল চোন তাৰ পিছত যাব পাৰি আৰু। নহ? মানে এটা ভালকে হৈ গ'লে আৰু পাছত যাবলে ইমান হেৰি হৈ নাথাকে আৰু মোহু যেন। এতিয়া মো ফাৰ্ষ্ট টাইম ন? এনেকে কৰবাত ফুৰিব যোৱা হেৰি।
তুমি মানে আগতে কেতিয়াও আহা যাই পোৱা নাই নেকি?
নাই নাই।
অ আচ্ছা ঠিকে মই এইবাৰ চাও।
মই মানে তেনেকে ইমান ঘূৰি মই মানে তেনেকে ইমান ঘূৰি নুফুৰো।
অহ। মানে পুৰা শান্ত সুস্থ একদম, মানে পুৰা শান্ত সুস্থ একদম।
পুৰা শান শান্ত সুস্থ বুলি নহয়। মই মানে ইমানকে মানে ঘূৰি নুফুৰো আৰু।
কিয় ভয় লাগে নেকি?
নালাগে ভাল নালাগে ঘূৰি ফুৰি ইমানকে। মই যদি হোষ্টেলত থাকো, এতিয়া ঘৰত থাকো নে অলপ ওলাই ফুৰো এনেকে। হোষ্টেলত থাকিলে মই ক্ল ক্লাছৰ পৰা আহো, ক্লাছত যাওঁ। ক্লাছ পা আহো ৰুমতে থাকো দিনটো ৰাতিটো। ক্লাছ নাথাকা কে দিন আৰু ৰুমতে সোমাই থাকো।
বাকী লগৰী কেইজনীৰ লগত নোয- যোৱা নেকি? তোমাৰ যে হোষ্টেল ত অকলে থাক লগৰী থাকে চাগে তোমাৰ লগৰ?
লগৰীকেইটাবাত মানে কেতিয়াবা হয় আৰু কেতিয়াবা এদিন এসপ্তাহৰ মূৰত এদিন। এ দুসপ্তাহৰ মূৰত এদিন তেনেকে নাযায়ে।
কি সময় গোটেই পঢ়াকো।
হা গোটেই পঢ়াকো নহয়। ৰুমত থাকিলে পঢ়ি থকাই নহয়। ফোন চাই থাকো এনে। ফোন পাগলো।
ডাউত হৈ আছে মোৰ এনেই। তেজপুৰ ইউনিভাৰ্ছিটি মোৰ এজনী লগৰ পঢ়ে লগৰ ছোৱালী। তাইৰ বহুত মাথা আছে।
উম।
মানে পঢ়িয়ে নহয় এতিয়া পাছ আউট হৈ গৈছে বহুত মাথা আছিল তাতো পৰা কয় ইয়াতে তোমালোকৰ পঢ়াকোঁ বিলাকে আহে বোলে অকল
অ মই চাগে এনেই চিটা পাই গলো তেতিয়া জানো মইতো পঢ়ি নাথাকো
সি ভৰসা মোক এনে কৈ আছা সঁচা কথা কলা
হা
নাজানো কি কথা বা সঁচা কথা কৈছা নে মিছা এতিয়া নহয় পৰীক্ষাত মানে পৰী ক্ষা টাইমৰ যেতিয়া পৰীক্ষা দুমাহ তিমাহ আগৰ পৰা পুৰা পঢ়িছে বোলে সিহঁতে।
অ তেতি সেইটো হয় বাৰু পৰীক্ষা আগততো পঢ়িবই লাগে ন। ইমান কেও পঢ়ি নাথাকোঁ আৰু।
অ ঠিকেই সেইটোৱে আৰু।
ইমানকে পঢ়ি থাকিলে মানুহ পাগল